হেল্ল'।
হেল্ল'।
উম কোৱা।
উম কোৱা। কেনেকুৱা ভালনে?
ভালে দিয়া। তোমাৰ?
উম ভালে।
কি কৰিছা?
এনে, তুমি?
মই সেই ভাত বনাই আছোঁ
নিজে বনোৱা
এনে বনাও ৰাতিৰটো
কিয় মা‌ আছে ন
নহয় নহয় মই বনাওঁ ৰাতিৰ খিনি বনাওঁ
আচ্ছা আচ্ছা আচ্ছা একো নাই বনাব লাগে মেটেৰিয়েল যে
ইয়েচ ইউ আৰ ৰাইট সেইটোৱে
কোৱা
পথালা
উম এতিয়া নাই টাইম আছে
টাইম আছে
উম আমি ইমান জল্দি নাখাওঁ বাৰটাত
চেম চেম
উম মই এতিয়াচোন টিউচন পৰা উঠিছোহে নটাত
কিমান ক্লাচত পঢ়োৱা
উম ক্লাচ ছিক্সলৈ
ওৱান টু ছিক্স
উম
আচ্ছা ভালেই
উম কি হ'ল এটো আ আচানক যে লাডাখ যোৱা বোলে টাৱাং যোৱা
লাডাখ
চৰি টাৱাং
অ' এইটো ভাবিছো ৰ'বা কি হয় দেৰি আছে সেইটো চিনিয়ৰছ বিলাক ধৰা চিনিয়ৰচ বিলাকক যাব নিদিয়ে নহয় দাৰ্জি লিং সেইকাৰণে এইটো কৰা হৈছে
আচ্ছা ইয়াতে চব যাব ন ওৱা এইটো কিমান দিন হ'ব ওৱান ডে নে
হাঁ
ওৱান ডে নে
কোনটো টাৱাং ওৱান ডে পচিবল নহয় এইটো ধে-
আচ্ছা।
নাই বুলিও চাৰি পাঁচ দিন।
হে? উম, বাপৰে। দাৰজিং-দাৰ্জিলিংলতে এটা মানে থ্ৰী ডেজ। তাতে এলাও কৰিব নে নকৰে আৰু টাৱাং।
সিটোত অলপ দূৰো হৈছে ন' অৰুণাচলত পৰি যায় সিটো।
উম। ছাৰে কি কৈ আছে এতিয়া?
উম, সেইটো ছাৰৰ থ্ৰু দি নাযায়টো ধৰা আমি নিজাববীয়াকে যাম সেইটো।
ছা-ছাৰক কোৱানা ওৱান ডে কাৰণে কিবা এটা কৰিলে।
ওৱান ডে কাৰণে বেলেগে কৰিব ত' জুনিয়ৰচে কৰিব সিহঁতৰ লগত গ'লে হ'ল।
উম, তুমি গিলা না নোযোৱা?
চাও যাবও পাৰো।
উম, এইটো চবে যিমান আছে ন' যোনবিলাক কৈছে নাযাওঁ ন' চবেই এইটোৱে আছে। যদি ওৱান দে থাকিলে চবে গুচি গ'ল।
নাই নাই আমাকতো তেনেকা কোৱা নাই আমাক বহুতে কৈ আছে। তাকে কিন্তু এই দাৰ্জিলিংৰ এইটোৱে কৰিব দিছোঁ। খালি বাজেটো ক'মাব দিছোঁ।
অ'।
তো এনেকুৱাতো
মানে জুনিয়ৰ্ছ বোৰো এলাও নকৰে ন' ইমান দিন আৰু আমাৰ চেমতো নকৰে বহুতত।
সেইটো চাই ল'ব লাগিব আৰু যোন যায় যোনে পাৰে ধৰা তেওঁলোককহে কোৱা হ'ব যাব। যোন নোৱাৰে তাকতো জোৰ কৰি দিব নোৱাৰা। যোনে মিলাব পাৰে সিহঁতে যাব আৰু।
সেইটো হয়।
ত' বেয়া পাইও লাভ নাই, উম।
হয় নাই?
উম।
সেইটোয়ে বেলেগ একো নাই।
মানে দাৰ্জিলিংটো হৈয়ে আছে এতিয়াও। কিন্তু আছে সেই আমাৰ চিনিয়ৰচ বিলাকৰ কথাটো ছাৰক ক'ব লগিব, আচ্ছা। তাহাঁতক যদি যাব দিয়ে তেনেহ'লে এইটোৱে হ'ব।
ছাৰহতে যদি কয় যে ইহঁতে যাব পাৰিব লগত কথা নাই তেতিয়া হৈছে দাৰ্জিলিং।
এটা ট্ৰিপচোন লাগে জুলাইত। এটা ট্ৰিপ লাগে ৰে জুলাইত।
অ', লাগে সেইকাৰণেতো কৰি আছো, কি গৰম পৰিছে।
উম, শান্তি মতে
দুদিন শান্তি পালেও পোৱা।
অ'।
সেইটো কাৰণে জুৰ কৰি আছো বেলেগ নাই
উম কোৱা কি কৰিম
হম
জুলাই টুৱেণ্টিৰ পিছতো হ'লে একো নাই
ছাৰৰ নিমিলে নহয় ছাৰে দছৰ আগতে কৰিব দিছে চৰি পোন্ধৰ আগত দছ তাৰিখ লাষ্ট বুলিচ
আচ্ছা
সেইটো কাৰণে বেলেগ নাই ছাৰৰ মতেহে চলিব লাগিব
উম তামাং যদি যোৱা তেতিয়া চোন টুৱেণ্টি পিছত কৰিবা
কি সেইটো এতিয়া নহ
এতিয়া নহয় সেইটো দেৰিকে আছে আচ্ছা আচ্ছা
সেইটো দেৰি হব
ছাৰকে কোৱা এ ওৱান ডে ট্ৰিপ
ওৱান ডে ট্ৰিপ কৰি আছে নহয় ইয়াতে জুনিৰ সেতৰ লগত যাব পাৰিবা তে আমাৰো কেইটামান যাব
আচ্ছা
এনেকে গুচি গুছি যোৱাটো বেটাৰ
উম
এতা ভালেই হ'ব বহুত
দুটা দুটা ট্ৰিপ আৰু এ চবে মিলি কেনে এটা কৰিলে ভাল জানা দাৰ্জিলিঙে নহলে ৱান ডে টোৰ এটাই কৰি আছিলো এতিয়া বহুতে প্ৰব্লেম দেখাইছে
সেটো সুবিধা কৰিয়ে দিছো এতা কাৰোবাৰ প্ৰব্লেম থাকে কিবা থাকে সেইটোত আমি বাদ দিব নোৱাৰিম নহয়
হয়
নহয়নে?
উম
সিখিনিক পাৰো বাৰু কৈ দিম মই মিছ ছাৰকো ক ক'ব দিম আৰু যে কথা পাতি দিব আপুনি ঘৰত কোনোবাই যদি যাব ইচ্ছা কৰে এনে ক'ব দিলো হয় কিন্তু নাই ষ্টুডেন্টে যদি না কৰি দিয়ে আমিতো আৰু কৈ লাভ নাই ন হয় নাই এ যিখিনি পাৰো কৰিছ ছো আৰু যোন যোন যাব ওলাইছে এতিয়া ধৰা চিনিয়ৰখি এ ওচৰত হলে বেয়া পা কাৰণ সিহঁততো শেষ হৈ গ'ল চব
অ
ইতে লাষ্ট এটা ভালকে কৰিম বুলিহে আগুৱাই আহিছে নহ'লে তো
নাযায় অ এইটো হয়
সেই বেলেগ নাই তাত
কি বনাইছা?
আজি আ আছে এ দিনৰে মাছ আছে এতিয়া দালি ভাত খিনি উঠাই দিছো
কোন কোন আছে ঘৰত?
ঘৰত মোৰ অহ মা দেউতা মই দাদা
দাদা আছে?
উম।
আতচ্ছা, ভণ্টি নাই?
নাই- নাই কোনো নাই।
উম।
আমি দুটাই।
অ, এইটো অ, কম্পিউটাৰ ক্লাছ কৰিছানে?
কিহৰ? নাই- নাই- নাই, মই কৰাই নাই। নিশিকিলোৱে মই।
অ।
কি কি আছে আজি কালি দিনত?
নহয় কৰিমেই ৱান জুলাই পৰা।
অঁ।
এইটোৱে ভাবিছোঁ এ ডি চিয়ে কৰো নে বি এড ক'ত, দুই দিনত কি আৰু ছু্টি লৈ লম।
আতচ্ছা- আতচ্ছা।
আৰু সাপ্তাহ তিনিদিন কৰিম ন।
অ- অ, তেতিয়া হৈ যাব, মিলি যাব বাৰু।
উম।
তেতিয়া মিলি যাব বাৰু, তেতিয়া যাব পাৰিম।
অ। ইটোৱে কনফিউজ আছোঁ। এ ডি চি এ কৰোঁ নে, পি এইচ ডি চি কৰোঁ নে, ডি চি এ কৰোঁ। চবে এ ডি চি এ কৰে। অ, এ ডি চি এ কৈ আছে এইটোৱে কৰিম। থাৰ্টিন থাউজেণ্ড তাতে।
উম, এক্সেল- চেক্সেল বিলাক শিকি ল'বা আৰু।
অ, এইটোয়ে টেলি গিলা।
টেলি এক্সেল- টেক্সেল এইবোৰ শিকি ল'বা। মইতো বিশেষ নাজানো, এইটোৰ বিষয়ে।
থাৰ্টিন থাউজেণ্ড গৈছে।
উম, সেইটোৱেই।
হল কৰ্চটো, তই দিছিলে, অ।
সুধি চাবাচোন নহ'লে, বেলেগ অলপ ওচৰে- পাজৰে। বুজি পাইছা?
হা?
ওচৰে- পাজৰে সুধি চাবাচোন যদি পোৱা বেলেগ।
চব- চবতে এইটোৱে, থাৰ্টিন থাউজেণ্ড, অ।
আতচ্ছা। কৰি লোৱা নহ'লে চবতে একে পাইছা যদি।
উম, উম, কৰিম ওৱান জুলাইৰ পৰা। এতিয়াচোন পৰহি লাষ্ট ইণ্টাৰ্ণছ আছে। চাৰ্টিফিকেট দিছে নে, তোমালোকক চাৰ্টিফিকেট দিছে?
নাই- নাই আমি লোৱাই নাই, আমি যাবহে লাগিব কালি মানে।
মানে তোমালোকক নিজে দিব নে, তুমি দিবা?
আমি বনাই ল'ব লাগিব চাগে।
অ, আমাকো এনেকেই দিছে, আমিও বনাইছো আজি।
হয় নেকি?
অ কালি দিম তাইক প্ৰিন্সিপালক।
অ আচ্ছা আচ্ছা।
কৈ জানা আমি যেতিয়া কৈছো আমাক চাৰ্টিফিকেট লাগে কৈছে কি ব্লেংক পেজত এনেকুৱা এফ- -ফৰ চাইজত লিখি আহিবা তাতে মই চাইন মাৰিম। হাই মানে চাৰ্টিফিকেট কি হয় কি কৈ আছে তাই? আমি কৈছো নালাগে দিয়ক আমি নিজে বনাই ল'ম আপুনি চাইনটো দি দিব আৰু।
অ ভালেই সেইটোৱে কৰিব লাগিব দিয়াচোন বেলেগতো উপায় নাই।
অ ইহঁতে এক টকাও খৰচা নকৰে মানে।
অ আমিয়োতো দিয়া আমিও দিব লগা হোৱা নাই দিয়াচোন।
উম।
বনাই লব লাগিব আৰু।
উম।
হ'ব বাৰু এইটো বনাই লম কথা নাই।
কি ফিউচাৰত কি টিচাৰছত যাবা নেকি?
নাই নাই মোৰ সেইটো এ সুবিধা হ'বৰ কাৰণে মই সোনকালে কৰি ললো আৰু।
বেলেগ লোৱা নাই যে তুমি টিচাৰ টিচিং লাইনত গৈছা।
সুবিধা হব বুলি কৰি ললো সুবিধাজনক পালো। সেই কাৰণে কৰিলোঁ।
অ বাট ইটো চাৰ্টিফিকেট -টো তোমাৰ ভাল কাৰণেই হয়।
বুজিছো বুজিছো কিন্তু আ ধৰা সুবিধা ধৰা। মই এই এইটো এইটো লাইনত যোৱা ইচ্ছাই নাই মোৰ ব্যৱসায়ত হে ইচ্ছা আছে ত'
তাতে স্মৃতি ডিম্পলো কৰিছে ন?
অ সিহঁতেও আছে।
উম।
ভালে এইবাৰ একেলগে কৰিছোঁ।
মোৰ লগত কথা নাই ন সিহঁতৰ মই কথা নাপাতোঁ। ইহঁতলৈ এনেই কিবা হৈছে আৰু।
কি বা?
মিছ আণ্ডাৰষ্টেণ্ডিং কিবা।
মই কাৰ লগত হেৰি নাথাকো নিজৰ নিজেই নিজৰ বিজি থাকিব লাগ সেইটোৱে বেষ্ট।
উম। কিবা প্ৰব্লেম আছিল আকৌ সেইকাৰণে বাদ দিয়া।
সেইটো মইতো হেৰি নকৰো।
উম এইটোও হয়। ফ্ৰেণ্ড চেৰেড একো নাই জাষ্ট এনেই আৰু।
মই এইবিলাক ভাবি নাথাকোঁ মই যিমান পাৰো, আটাইকে হেপ্লো কৰো। যিখিনি পাৰো, কাৰাবা কিবা ইনফৰমেশ্যন লাগে কওঁ।
মই, মই মানে হাড্ৰেডট এন্দ, ট্ৰেন পাৰ্চ দিম তাতে। যদি তাৰ পৰা মানে, অপজিট পৰা মোৰ যদি কাটি আছে তে, মই কি কৰিম তাতে?
ভালে হ'ল, আতহি দিলে হ'ল।
অ, এনেকুৱাই মোৰ, মোৰ লগত হৈছে।
একো নাই।
সেইকাৰণে মই বেক ষ্টেপ লৈ লৈছো, তাৰ পৰা।
ভালেই, এনেকুৱা কৰাই ভাল, বেলেগ এইবিলাকৰ লগত লাগি থাকি লাভ নাই।
অ, অ,
যাৰ পৰা সুবিধা পোৱা, তাত তাতে গ'ল আহ বেলেগ।